হেল্ল'? হেল্ল'?
হেল্ল'! শুনিছানে?
শুনা পাইছানে বাৰু? অ'! শুনিছোঁ, শুনিছোঁ।
অ' অ'! উম! উম!
অ'! কি ক ক'ত আছা?
মই, এইয়া এনেই অলপ, বিচনাতে এটা পৰি আছোঁ। তুমি কি কৰিছা?
হয়, হয়। মইয়ো এইয়া, ভাত-পানী খাই বৈ, উঠি পেলাই, অলপ বহি আছোঁ। বাকী, খবৰ-খাতি ভালেই নহয়?
খবৰ-খাতি ভালেই বাৰু। তোমাৰ ভাল নহয়?
মোৰো ভালে, ভালে।
অ' অ'!
তাকে, বোলো বহুত দিনো হ'ল, তোমাৰ লগত কোনো কথা-বতৰা পতা নাই। আজি বোলো, এটা বিশেষ বিষয়ৰ ওপৰত, কথা পাতোঁ বুলি, ফোন কৰিলোঁ মানে।
অ' অ'! ভালে কৰিলা।
হয়, হয়।
এটা, নতুন বিষয়ৰ ওপৰত কথা পাতিম মানে, তোমাৰ ধৰি লোৱা হেৰি, এইটো কি বুলি কয়! মানে, আমাৰ জীৱনত হাঁহিৰ কি প্ৰয়োজন? সেই, হাঁহিৰ প্ৰয়োজনৰ ওপৰতো কথা পাতোঁ বুলি ভাবিছোঁ, মানে! কেনে হ'ব বাৰু বিষয়টো?
অ' অ'! বেয়া নহয় বাৰু দেই, ভালেই হ'ব।
হয়, হয়। মানে, এটা কথাত, ক'বলৈ গ'লে হাঁহি, আমি যদি, মানুহে যদি মানে, হাঁহি থাকে হাঁহি থকাটো এটা দৰব মানে। হাঁহি মানুহৰ বাবে এটা দৰব বোলে, ডক্তৰ সকলে-
অ', সেইটো হয় বাৰু দেই।
অ', কিয় কয় মানে তোমাৰ, এতিয়া তুমি চাব পাৰা। আজিকালিৰ দিনত মানুহে কিমান দুখ কষ্ট বা মানসিক চাপ মানে ডিপ্ৰেছনত, আজি- কালি ভুগি থাকে হয়নে নহয় বাৰু।
হয় হয়।
সেই লোকসকলৰ কাৰণে হাঁহিটো মানে এটা এনেকুৱা দৰৱ, মানে যেতিয়া মানে। হাঁহে, মানুহে যেতিয়া হাঁহে, হহাৰ লগে লগে মানে মানুহৰ মন- টো একদম পাতল হৈ যায় মানে বুজিছাঁ।
হয় হয়, সেইটো হয়।
হয়, সেইবাবে মানুহে একদম হাঁহি-ধেমালি কৰি থাকিব লাগে আৰু মানে হাঁহি-ধেমালি নকৰাকে মানুহ থাকিবই নালাগে, কাৰণ- তোমাৰ এতিয়া এটা কথা তুমি লক্ষ্য কৰিছা নে জানোঁ, এই চহৰ নগৰত আজিকালি- কি কৰে, হাঁহিৰ প্ৰশিক্ষণ দিবলৈ লৈছে আজিকালি। অ', সেইটো কেনেকুৱা কথা হৈ গৈছে বাৰু আজিকালিৰ দিনত মানে। এ সেইটোতে আৰু আমি বুজিব পাৰোঁ যে- আজিকালি মানুহ কিমান মানে আহ্, তোমাৰ মানসিক চাপত ভুগি আছে। কাৰণ এতিয়া- তুমি চাবলৈ গ'লে এতিয়া, এখন চহৰ নগৰত মানে কি হয়, ইজনে আনজনৰ কথা শুনিবলৈ- বুজিবলৈ মানে সময় নাথাকে হয়নে? কিন্তু আমাৰ আমাৰ যি গাওঁ বিলাকত, গাওঁ বিলাকত কি হয় একদম ইজনে-সিজনৰ কথা ভালদৰে বুজে, ধুনীয়াকে কথা বতৰা পাতি হাঁহি-ধেমালি কৰি থাকে, সেইবাবে। গাঁৱৰ মানুহৰ মানে শৰীৰটো এক্দম পুৰা ভাল হৈ থাকে।
হয় হয়, সেইটো হয়।
উম্ আৰু। তোমাৰ হাঁহি থাকিলে, মানে তোমাৰ বহু ক্ষেত্ৰত তোমাৰ ভাল এতিয়া তুমি ধৰি লোৱা। তোমাৰ এতিয়া, তুমি কিবা এটা মানে চাকৰি কৰি আছা দেই। তাৰপিছত তোমাৰ অ তোমাৰ বছ বা মানে তোমাৰ ওপৰৰ বিষয়া, যেনিবা তোমাক কিবা মানে ক'লে মানে। বেয়াকে গ'লা যেনিবা। তুমি যদি ধুনীয়াকে যদি হাঁহি, হাঁহি মুখে যদি তুমি তাৰ উত্তৰ দিলা বা যদি হাঁহিলা। তেতিয়া তোমাক কি কৰে, তেওঁ মানে তোমাৰ একো আকৌ বেয়াকে ক'বলৈ মন নাযায়। কিন্তু তুমি যদি তাৰ তুলনাত যদি তেওঁক মানে খং কৰা নতুবা কান্দা কিন্তু তেওঁ তোমাক দুৰ্বল বুলি ভাবিব আচলতে বুজিছা।
হয় হয়, সেইটো হয়।
সেই ক্ষেত্ৰতো মানে হাঁহিয়ে মানে বহুত তোমাৰ অ', লাভদায় মানে হাঁহিটো আমাৰ বাবে পুৰা লাভদায়কে আৰু ক'বলৈ গ'লে। আৰু হাঁহিৰ ফলত মানুহৰ শৰীৰটো ভালে থাকে থাকেই। আহ্ এটা সম্পৰ্কও ভাল নাথাকে, যেনেদৰে মই কলোঁ, এতিয়া ধৰি লোৱা তুমি। অ', ঘৰতে হওঁক, কাৰোবাৰ লগত কিবা কাজিয়া লাগিলে তুমি সেইবোৰ কাজিয়া কাজিয়াৰ মানে প্ৰত্যুত্তৰটো নিদি, তাত যদি তুমি হাঁহা, তোমাৰ মানে তেতিয়া সেই সম্পৰ্কটো মানে ভালে থাকে। আচলতে। উম্ আৰু তুমি এটা কথা লক্ষ্য কৰিবাচোন। যি এই ব্যৱসায়িকসকলে মানে ধৰি লোৱা। এতিয়া এটা ডিলাৰত মানে, গাড়ী মটৰ বেচা এটা ডিলাৰত তোমাৰ যিসকল কৰ্মচাৰী থাকে, তেওঁলোকে। অ', গ্ৰাহকৰ সৈতে কেনেধৰণে কথা পাতে তুমি চাবাচোন, একদম হাঁহিমুখে। কি ধুনীয়াকে কথা পাতে, মানে যেতিয়া এটা ব্যৱসায়ত যেতিয়া হাঁহি ম কথা পতা যায়। তেতিয়া গ্ৰাহকক মানে একদম আকৰ্ষণ কৰাৰ নিচিনা হৈ যায় বুজিছা। আৰু তেতিয়া গ গ্ৰাহক জনেও ভাল পায় যে। অ', এইজন দেখোন মানুহজন ভাল, মানে অ'। মানে মন গুচি যায়, যে এই বস্তুটো লৈ লওঁ আৰু বুলি তেনেকুৱা মানে ব্যৱসায়ৰ ক্ষেত্ৰতো মানে হাঁহিয়ে বহুত মানে তোমাৰ ভাল কৰে আৰু বুজিছা, আৰু আহেই কিছুমান মানে একদম আজিকালিৰ দিনত মানুহৰ মানে বহুত খিনি বেমাৰ হৈ থাকে। কিন্তু তেওঁলোকে মানে এ হাঁহি মুখে নাথাকে আজিকালি। কিন্তু মানুহে একদম হাঁহি থাকিব লাগে। হাঁহি থাকিলে তোমাৰ যি বেমাৰ হওঁক তোমাৰ এতিয়া মূৰৰ বিষে হওঁক বা বেলেগ কিবাই হওঁক গাঁঠিৰ বিষে হওঁক মানে তুমি যদি হাঁহা নহয় হঁহাৰ লগে লগে একদম তোমাৰ সেইবোৰ চব যেন একোৱেই নাই। তেনেকুৱা নিচিনা লাগি গৈ পেলাই মানে কি হয় একদম পজিটিভ এনাৰ্জি আহে যে মোৰ একো বেমাৰে হোৱা নাই তেনেকুৱা নিচিনা এনাৰজি আহি যায় বুজিছা?
হয়, সেইটো হয় অ'।
এইেটো একদম ভাল কথা। কিন্তু এতিয়া আজিকালিৰ দিনত কি হৈছে তুমি এতিয়া চাবলৈ গ'লে যি মোবাইল ফোনৰ দিন মানে তোমাৰ এতিয়া ইণ্টাৰনেটৰ যুগ হয় নহয় বাৰু? আজিকালি মানুহে কি কৰে, হেৰি এইটো মোবাইলতে মানুহবোৰ ব্যস্ত হৈ থাকে। মোবাইল এতেটা ব্যস্ত হৈ থাকে ইজনে আনজনৰ লগত কথা নাপাতে সেইটো বহুত বেয়া কাম কৰিছে। কাৰণ যেতিয়া ইজনে সিজনৰ লগত কথা পাতিব তেতিয়া মানে হাঁহি মানে ক-সুৰাক জন্ম কিছু কিছুমান কথা ওলাব। আৰু তেতিয়াহ তোমাৰ হাঁহি উঠিব হঁহাৰ ফলতে তোমাৰ বহুখিনি লাভ হ'ব। কিন্তু আজিকালিৰ দিনত কি কৰে মানুহে এই মোবাইলটোতে একদম কিবা কিবি চাই বৈ একদম এনেকে থাকে মানুহৰ লগত কথা নাপাতে। এই এইবোৰ মানে বহুত বেয়া কথা হৈ গৈছে আজিকালিৰ দিনত। কিন্তু এটা এটা কথা আকৌ দেই আমি কিন্তু মোবাইলতো কিন্তু মানে হাঁহি বিষয়ক কিন্তু বস্তু চাব পাৰো দেই। মানে তোমাৰ কিছুমান অসমীয়া চিৰিয়েল এতিয়া যি আহ ধৰি লোৱা তুমি এই বেহাৰবাৰী আউটপোষ্ট তুমি চাইছা নাই সেইখন?
চাইছো, চাইছো অ'।
অ', তাত কে কে কে কে মোহনৰ মানে কম মানে হাঁহি সুৰাক লগোৱা মানে অ', কথা কয় নেকি তেওঁলোকৰ, সেইবোৰ মানে চালেই মানে মন টো একদম ভাল লাগি যায় আৰু বুজিছা। অ', সেইবাবে সেইবোৰ মানে তোমালোকৰ ককা এটা হওঁক তোমাৰ সৰু ল'ৰা ছোৱালী হওঁক। সেইবোৰকো দেখুৱাব লাগে তেতিয়া মানে হাঁহি থাকিব পাৰে তেওঁলোকে। আৰু অন্যান্য মানে কমেডি ভিডিঅ' থাকে সেইবোৰো চাব লাগে মানুহে। মোবাইলত মানে এনেই কিছুমান কি হয় আজিকালি মোবাইলত মোবাইলটো খোলাৰ লগে লগে একদম দুখৰ মানে কথা আহিব। কিবা ক'ব কিবা হ'ব মানে কাজিয়া কথা দুখৰ কথা সেইবোৰ নাচাই যদি তুমি কমে ডি মানে কিবা চোৱা নহয়, তোমাৰ তাৰ ফলত মানে তোমাৰ লাভ হ'ব আকৌ দেই।
হয়, হয়।
উম, সেইবোৰ মানে বহুত মানে আচলতে চিন্তা কৰিবা লাগে সেইবোৰ কথা বুজিছা?
হয়, হয়।
উম, তাকে ইয়াৰ পৰা তোমাৰ অলপ মতামত দিয়াচোন বাৰু হাঁহিৰ ওপৰত।
অ', সেইখিনি এতিয়া তুমি যিখিনি কথা কৈছা বৰ ভাল কথা কৈছা। এতিয়া হাঁহি মানুহৰ জীৱনত এটা একদম সৰু সৰু কিন্তু এটা শক্তিশালী অংশ। এতিয়া
হয়, হয়।
এটা সৰু হাঁহিয়ে মানুহৰ মন ভাল কৰিব পাৰে। মানে সম্পৰ্ক কিছুমান সম্পৰ্ক কিছু তেওঁলোকৰ এই হাঁহিটোৱে মজবুত কৰি ৰাখিব পাৰে তুমি যেনেকে কৈছিলা আৰু মানে কিছু কিছুমান এ এনেকুৱা হয় যে কিথু-কিছুমান মানে কঠিন পৰিস্থি যিটো একো মানে সহজ কৰি তুলিব পাৰে হে সেছ এতিয়া আহ এতিয়া এষাৰ কথা আছে মানে হাঁহিবলৈ কোনো খৰচ নালাগে। কিন্তু ইয়াৰ লাভ অমূল্যয় অ', কি কিন্তু ইয়াৰ লাভ আচলতে বহুত অমূল্য ইয়াৰ পৰা আমি বহুতখিনি অ', লাভ পাব পাৰো মানে আজিৰ এতিয়া তোমাৰ এ আজিৰ যি ব্যস্ত জীৱনত মানুহে কাম পঢ়া শুনা চাকৰি কৰি বা বিভিন্ন চিন্তাৰ বাবে মানসিক চাপত থাকে। এনে সময়ত যদি অ', এনে সময়ত এটা আন বাতৰি হাঁহি যি মনৰ মানে মনৰ বেজাৰ বা এ মানে সেইসমূহ আচলতে এ কম কৰে। আৰু কিছুমান ই চিন্তা কৰিবলৈ সহায় কৰে। এতিয়া অ', এতিয়া আহ কিছুমান গৱেষণাই এনেকুৱা মানে অ', এতিয়া কিছুমান গৱেষণাই দেখুৱাইছে এ হাঁহিলে আমাৰ শৰীৰত এ কিছুমান এডপিন তেনেকুৱা কিছুমান এ য হ'ৰমন আছে সেই হ'ৰমন সময় ৰণ হয় যিয়ে আমাৰ মন ভাল মোৰ মানসিক চাপ মানে কমাব পাৰে সেইসমূহে
হয়।
আৰু হাঁহিৰ আন এটা ডাঙৰ উপকাৰ হৈছে যে ই মানুহৰ মাজত যি সম্পৰ্ক সেই সম্পৰ্কটো মানে এ গঢ়ি তুলিব পাৰে আৰু মজবুত কৰি ৰাখিব পাৰে এতিয়া
হয় একদম এইটো অ'।
অ', এতিয়া যদি আমি আহ হাঁহিমুখে মানুহৰ লগত কথা পাতোঁ। তেনে তেওঁলোকেও আমাৰ সৈতে সহযোগ মিলিব পাৰে কিন্তু কিছুমান মানুহ এনেকুৱা থাকে চাবা বৰ খঙাল তেওঁলোকক দেখিলে ভয় লগা নিচিনা তেওঁলোকে আচলতে সকলো ক নিব নোৱাৰে। এতিয়া বিদ্যালয় বা কৰ্মস্থলীত তুমি যেনেকে কৈছিলা সেইসমূহত এই হাঁহিয়ে মানে কিছুমান ইতিবাচক পৰিস্থিতিৰ সৃষ্টি কৰে। এতিয়া তুমি বিদ্যালয়ৰ ক্ষেত্ৰতে যদি হওক এতিয়া এজন শিক্ষকৰ যদি কওঁতে শিক্ষকজন যদি বহুত কঠোৰ বা একদম খঙাল মনেৰে যদি তেওঁ এ প্ৰৱেশ কৰে বা এ সেই ছাত্ৰ ছাত্ৰী যদি তেওঁলোকে এই খঙাল মনেৰে যদি আহ মানে পঢ়ুৱাবলৈ লয় তেতিয়া সেই যি ছাত্ৰ ছাত্ৰীসকল আছে সেই ছাত্ৰ ছাত্ৰী সকলে ভয় বা এ কিছুমান মানে ভয়ৰ ফলত তেওঁলোকে এ মানে কথাবোৰ বুজিও নাপাব আৰু মানে অ', যি ক্লাছটোত সেই ক্লাছটোত তেওঁলোকে এক মানে মানে ভয়ত থকা নিচিনাই হ'ব কিন্তু তাৰ পৰিৱৰ্তে যদি সেই শিক্ষকজনে এ হাঁহি মুখেৰে তেওঁলোকক ভাল ভাল কথা কৈ যদি সি ছাত্ৰ ছাত্ৰী সকলক যদি আহ বুজাই ভাল দৰে সেই সকলে ভালদৰে বুজিওঁ পাব আৰু তেওঁলোকৰ মনত কোনো থাকিব। আৰু অ', আৰু শাৰীৰিক স্বাস্থ্যৰ বাবেও হাঁহিটো মানে বহুত উপকাৰী সেইটো তুমি কলাই ই আমাৰ এই এতিয়া আমাৰ যি হৃদ যন্ত্ৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে বা ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে তেনেধৰণে কিছুমান এ যি শাৰীৰিক ৰোগ সেইসমূহ মানে চিকিৎসকে এ চিকিৎসক মানে চিৎসাই আম আমাক ঠিক কৰিব নোৱাৰে তেনে কিছুমান ৰোগ আমাৰ এই হাঁহিয়ে আমাক ঠিক কৰিব পাৰে। কিন্তু এটা এটা ডাঙৰ কথা সেইটো মন কৰিবলগীয়া এতিয়া নিজে হঁহাটো ভাল কথা কিন্তু আনক কন্দোৱাই হঁহাটো কিন্তু কেতিয়াও ভাল কথা নহয়।
অ' সেইটো নহয় অ'।
অ' এতিয়া কিছুমান মানুহে কি কৰে এ কাৰোবাক উপহাস কৰি বা অপমান কৰি মানে হাঁহি এ সেইটো হাঁহি তেওঁলোকে আনন্দ পায় কিন্তু সেইটো আচলতে সেইটো একদম ভাল কথা নহয়।
সেইটো ভাল কথা নহয় নহয় অ'।
অ', অ' সচা হাঁহি সি টোয়ে আচলতে আমাক বহুত মানে আমি ভাল কাম বা ভাল কিবা কৰি যদি হাহো হাহো তেতিয়া সেইটো আমাৰ শৰীৰ বাবেও ভাল আৰু আমাৰ মানে সমাজখনতো এটা ভাল পৰিৱেশৰ সৃষ্টি কৰে।
অ' হয় হয় অ'।
বেলেগক ঠাট্টা বা অপমান কৰি যদি এ হাহা তেতিয়া সেইটোয়ে কি কৰে গুনজনক তুমি ঠাট্টা বা অপমান কৰা সেইজনৰ মানে মনত এটা, আহ এটা মানে প্ৰতিশোধৰ ভাৱ আজিকালি মানে ত হয় আৰু আজিকালি সমাজত প্ৰায় দেখা যায় যে মানে মানুহবিলাক মানে সহজতে তেওঁলোকৰ এটা এ, যি এ মানে প্ৰতিশোধ এ মনৰ এটা সৃষ্টি মানে পতককৈ হয়, সেয়েহে আন অ' সেই যি মানে, তেনেকৈ আনক অপমান কৰি যি অ' মানে হহাৰ হাঁহিটো, সেই হাঁহিটো কিন্তু আমাৰ মানে বিপদ হৈহে থিয় দিব কিন্তু।
হয়, হয়, হয় একদম ঠিক কথা কৈছা তুমি।
অ' সেইকাৰণে আনক কোন আনক কন্দুৱাই হঁহাটো কেতিয়াও ভাল হ'ব নোৱাৰে মোৰ মতে অ' মোৰ মতে হাঁহি এটা ভাল অভ্যাস। আমি প্ৰতিদিনে হাঁহিব লাগে। ই মানে ইতিবাচক ভাৱে চিন্তা কৰিবলৈ আমাৰ ই হাঁহিয়ে মানে উৎসাহিত কৰে। সেইকাৰণে এ কেতিয়াবা এটা সৰু হাঁহিয়ে মানে কাৰোবাৰ কঠিন দিনটো অলপ ভাল কৰি তুলিব পাৰে। সেইকাৰণে আমি ভাবি চিন্তি মানে আহ হাঁহি মানে দিনটোত অলপ সময় এনেই ধৰা তুমি যেনেকে ক'লা আমাৰ যি তেনেকুৱা কিছুমান চিৰিয়েল বা মোবাইলতে কিবা চাই যদিয়ো অলপ সময় হাঁহো‌ ই আমাৰ স্বাস্থ্যৰ প্ৰতি মানে বহুত খিনি, আহ বহুত ক্ষতি আমাৰ মানে ভাল কৰিব পাৰে।
পাৰে পাৰে অ'। হয়, তুমি এতিয়া যিখিনি কথা ক'লা একদম বহুত ঠিক কথা কৈছা। আৰু মানে এতিয়া এটা কথাই আমি ইয়াৰ পৰা জানিব পাৰিলো যে আমি হাঁহি থকাটো মানে অতিকৈ প্ৰয়োজনীয় কাৰণ অ' হাঁহি থাকিলে তোমাৰ নিজৰ মন, স্বাস্থ্য আৰু সমাজ খনো একদম মানে ভাল হৈ থাকে বুজিছা। উম তাকে সেইয়াই আৰু আজি তোমাৰ লগত কথা পাতি ভালে লাগিল। তাকে বেলেগ এদিনা আকৌ বেলেগ কিছুমান বিষয় লৈ তোমাৰ ওচৰলৈ আহিম বাৰু বাকী আজিলৈ হ'ব দিয়া, হ'ব দিয়া আজিলৈ অ'।